হয় গুড মৰ্নিং
অ সুপভাত
কি কৰি আছা
এ বিদ্যালয়ত গৈছো নাই স্কুলত আছো
স্কুলত আছা নেকি এতিয়া
উম এতিয়া আৰু মোৰ আজৰি সময় হৈছে সেইকাৰণে ভাবিলো অলপ কথা পাতি লওঁ উম আপুনি কি কৰি আছে আহ কি বনাইছে আজি
ব্ৰেকফাষ্টত মেগী বনাইছো আজি
মেগি
অ
হাস্যকৰ কিবা বস্তু খায় নে আপুনি
হম
ৰাতিপুৱা মেগী বনাই খাই উওলাই যাওঁ দোকানৰ কাৰণে
আচ্ছা
তুমি কি কৰি লা ব্ৰেকফাষ্টত আৰু চেষ্টা কৰি ভাল খানা অ
উম মই হেৰি কৰিছো উম চিৰা চিৰা দি যে পোহা বনাই এইটো বনাইছো চব্জি পাতি দি বাদাম দি এইটো হেলদি উম পাঁচটা বজাত
ৰাতিপুৱা পাঁচটা বজাত বাপৰি তাত
শুই থাকো এ চাৰে এঘাৰটা মান হৈ যায় হৈ থাকত পাঁচটা বজাত উঠি অলপ ব্যায়াম চ্যাম কৰো ঘৰৰ আহ, কাম কৰিলো অলপ, তাৰপিছত ব্ৰেকফাষ্ট বনাও। টিফিনো লৈ লও তাৰপিছত স্কুলৰ কাৰণে ৰোনা।
টিফনত লৈ লৈছা!
অৱ স্কুলত বাহিৰৰ বস্তু নাখাও ন মই মই ইমান।
লাঞ্চ লাঞ্চৰ কাৰণে প্ৰিপিয়াৰ কৰি লৈছ।
উম। লাঞ্চ প্ৰিমিয়াৰ মানে যিটো মই ব্ৰেকফাষ্টত খাইলো সেইটোয়ে অলপ লৈ লও তাৰ লগত চালাদ লৈ লম। কেতিয়াবা, বুট যে মুখ বুট সেইটো লৈ লওঁ।
ভালেই। তোমাৰ ঘৰৰ পৰা স্কুল কিমান দূৰ?
ঘৰৰ পৰা বেছি নহয়। মানে মইতো হেৰি গাতে কেতিয়াবা এপিডত যাও কেতিয়া তাপা গাড়ী জ দুটা গাড়ী চেঞ্জ কৰিব লাগে
দুটা গাড়ী কৰিব লাগে
অ
এ আধা ঘন্টা মান লাগি যায় স্কুলত যাওঁতে যাওঁতে।
আধা ঘণ্টা।
উম আধা ঘন্টা লাগে, মোৰ কিন্তু ইয়াতে আকৌ ট্ৰাফিক নাই। তথাপিও আধা ঘণ্টা লাগে।
ৰাতিপুৱা চাগে ট্ৰেফিক থাকে স্কুলত ন যায় অফিচ যাই নাহ। ইমান ৰাতিপুৱাটো নাযায় ৰাতিপুৱাত কেইটাত ওলাইছে ঘৰ পৰা
ঘৰৰ পৰা আঠটা মানত ওলাই যাওঁ।
আঠটা মান এইট থাৰ্টি মানত গৈ পাই যাম।
উম পাই যাওঁ এইট থাৰ্টি মানত
এতিয়া কি ক্লাছ ষ্টাৰ হোৱা নাই নেকি না ক্লাছ ষ্টাৰ হৈছে।
ক্লাছ ইষ্টাটো হৈ গৈছে মোৰ মানে আজি প্ৰথম পিৰিয়ডটো। অফ লৈছো আজি। মই পেৰেন্টচ টিচাৰ মিটিং থাকে সেইকাৰণে। অফ লৈছো।
চেকেণ্ড পিৰিয়ড কেইটা পৰা আৰম্ভ হ'ব
দছটাৰ পৰা।
দছটা পৰা।
উম।
আৰু হেই তিনিটাত, তিনিটাত শেষ হ'ব।
উম, তিন-তিনটাৰ অলপ আগতে হয়, ছুটি। আমাৰ, আমাৰ মানে স্কুলৰ পৰা ওলাওঁতে, ওলাওঁতে তিনিটা বাজি যায় কেতিয়াবা তিনটা দছ। পোন্ধ হৈ যায় মানে গোটেই স্কুলটো খালী হ'লে তাৰপিছতে ওলাব পাৰোঁ।
হয়, এইটো হয়, স্কুল, ইস্কুলৰ নামটো কি?
অপ্টিমিষ্টিক পাব্লিক স্কুল।
তাতে কি তোমাৰ কেইমাহ হ'ল কাম কৰাটো?
বেছি হোৱা নাই মই আগতে বেলেগ, বেলেগত আছিলোঁ।
বেলেগ ইস্কুলত আছিলা নিকি?
উম। এতিয়া মানে এয় অ', এতিয়াতো মানে উম। মই-মান মধ্যম যে, পৰীক্ষাটো হয়, মধম প্ৰথম পিৰিয়দিক টেষ্টতো হয়, যে।
হয় হয় বুজিছো।
হয় এইটো টেষ্টতো পৰীক্ষাটো হোৱাৰ পিছত। গৰমৰ বন্ধ দিব, তাৰ পিছত আকৌ হাফ-ইয়াৰ্লিটো। হ'ব ত এতিয়া মানে এ হেৰি থাকে গোটেই কেইটা স্কুলত আহ আপুনি এপ্ৰিল মাহত সোমাব পাৰে নহলে এ গৰমৰ বন্ধৰ ভিতৰত আৰু আপোনাৰ এটা চানছ থাকে নতুন টিচাৰ লোৱাৰ।
মই বেলেগত কৰি আছিলো, এতিয়া আৰু বেলেগত আহিছো।
কোনটো চাবজেক্ট পঢ়োৱা তুমি স্কুলত?
মই অসমীয়া, হিন্দী।
এই দুটাই মোৰ বেছি হয়। আৰু কেতিয়াবা কেতিয়াবা যদি কোন নোল শিক্ষক উপস্থিত নাথাকে তেনেহলে তেওঁলোকৰ ক্লাছ কেইটা কেতিয়াবা কেতিয়াবা ল
স্কুলৰ পৰা কি বাছ নিদিয়ে ফেচিলিটি
বাছ দিয়ে বাছো আছে ভেনো আছে। কিন্তু এইটো কাৰণে ৰখি থাকিলে আকৌ বহুত লেট হৈ যাব বাছ মানে পুৰা ঘূৰি ঘূৰি ঘূৰি ঘূৰি চবকে দি আহে না আমাৰ ইয়াতে আহোতে আহোঁতে বহুত লেট হৈ যাব
সেইকাৰণে নিজে আহিছ
তুমি নিজে যে গলা তোমাৰ আহা যোৱা খৰছটোতো কোনে দিছ স্কুল পৰা দিয়ে না নিজে কবা
হা?
এই আহা যোৱা খৰচটো কোনে দিয়ে স্কুলৰ পৰা দিয়ে নাই কিবা নিজ
নাই নাই স্কুলৰ পৰা নিদিয়ে নিজৰে, এইটো মানে আপুনি যদি বাছ লয় স্কুলৰ তেনেহলে আপোনাৰ চেলাৰীটো অলপ কম হব বাছৰ চৰ্বিৰ কিমান অলপ কাটি লয়, আৰু যদি নিজে এইটো নিজৰো যদি থাকে তেনেহলে চালাৰিটো আপোনাৰ বেছি পাব।
কোনটো প্ৰফিট আছে স্কুল বাছত প্ৰফিট
নাই নাই স্কুল বাছত প্ৰ-প্ৰফিট মো-মোৰ মতে টো নালাগে আৰু চেলাৰীটো কম স্কুল বাছত আকৌ বহুত লেট হয় আৰু নিজে যেনেকে আপুনি কেতিয়াবা যেপিতত গুচি যাব কেতিয়াবা এনে গাড়ী কেতিয়াবা নিজেও য স্কুটি গাড়ী থাক থাকে কাৰোবাৰ দাদাৰ লগত কেতিয়াবা গুচি যাও। মোৰ এনে ভাল
আৰু ব্ৰেক তেম দি দি
উম।
স্কুলৰ যে ব্ৰেক তাইমটো দিয়ে ব্ৰেক তাইম যেতিয়া দিয়ে
অ' দিয়ে দিয়ে দুটা দু ব্ৰেক টাইমো দিয়ে। তি তাইমো দিয়ে।
আৰু কি চি বি এছ নে চেবা হয়?
এইটো চি বি এছ ই বোৰ্ড।
চুবছিক
উম। এনে ভালে আছে ইলেভেন টুৱেলভলৈকে আছে মানে আমাৰ টোৰ স্কুলৰ পৰা মানে ভাল ভাল জেগাত প্লেচমেন্টটো কৰাই দিয়ে। ভাল ভাল কলেজত। স্কুপ ভাল আৰু স্কুলটোৰ।
স্কুপটো ভাল আছে
উম।
স্কুলখন নতুনকে খুলিছেনে পুৰাণা হয়।
হম।
স্কুলটো নতুনকে খুলিছিল নে বহুত পুৰাণ
বেছি পুৰাণ নহয় টু থাউজেণ্ড টেনত খুলিছে চাগে। বেছি নোহোৱা নাই সময়। কিন্তু হেৰিটো ভাল কৰি দিছে মানে ভালকে ফিল্ডটো জমাইছে। মানে এলেভেন টুৱেলভ আছে তাত। তে আৰ্টছো আছে কমাৰ্চো আছে চাইন্চো আছে। তাৰ পৰা আছিলে। ছাত্ৰকেইটাক ভালকে নম্বৰ চম্বৰ দি ভাল ভাল কলেজত মানে প্লেচমেন্ট কৰাই।
ভাল ভাল শিক টিচাৰ্ছ আছে তাত।
আপনিও আছে।
মইটো এই ডাঙৰ ক্লাছক নকৰোঁ মই সৰু সৰু ক্লাছকে কৰোঁ। মই চাইছোঁ আৰু মানে ডাঙৰ মই ক্লাছ ওৱানৰ পৰা আপটো ফাই ছিক্স ছেভেন লৈকে পঢ়াও আৰু কেতিয়াবা যদি ইমাৰ্জেঞ্চি আহি যায় তেতিয়া এইট নাইন টেন লৈকে কৰাই দিওঁ কিন্তু তাৰ ওপৰে আমাৰ যোৱাৰ মানে পাৰ্মিছন নাই। এলেিভেন টুৱেলভ টিচাৰ বেলেগ।
ডিপাৰ্টমেণ্টটো বেলেগ হয়।
এইটো বেলেগ আমাৰ আপ টু টেন লৈকে আছে।
তাকেইটো ফেকাল্টি কেইজন আছে?
হোম, টিচাৰ্ছ আছে বা-বহুত টিচাৰ্ছ আছে, লাইক থাৰ্টি থাৰ্টি মান হ'ব টিচাৰ্ছ আৰু বাকী ফেকাল্টি মেম্বাৰ আছে। তেওঁলোক মিলাই মানে চব মিলাই ফিফ্টি আপ হ'ব। মেনেজমেন্টৰ মানুহ আছে আৰু বহুত মানুহ আছে। টিচাৰ, মেনেজমেন্টৰ মানুহ মিলাই ফিফ্টি মান হ'ব।
মাজত বোলে কিবা ভেকেঞ্চি দিছিল বোলে, চলি
অহ, অ', এটি-এতিয়াও, এতিয়াও চলি আছ ভেকেঞ্চি আৰু, আৰু টিচাৰ ল'ব।
আৰু ল'ব?
অহ, এতিয়া-এতিয়াও ভেকেঞ্চি আছে। হিন্দীৰ কাৰণে আছিল।
মোৰ এজন ফ্ৰেণ্ড গৈছিলে আপ নাৰ স্কুললৈও গৈছিল,
গৈছিল?
অ'।
অ'।
একো নজনালে আৰু
তুমি খবৰ লব পাৰিবা নেকি?
চাম দিয়ক ঠিক আছে, ৰাখিছোঁ।
ৰাখিছ দিয়ক হা
অ ঠিক আছে